হেল্ল', হেল্ল',
হেল্ল',
কি কৰিছে।
এ', আছো তুমি?
এই আ', -
ভাত খালে?
চাহ- খালো, ডিউটি যোৱা নাই?
ডিউটি, নাই যোৱা মন যোৱা নাই যাও বুলি।
অ', - ভাত -পানী
ভাত- পানী এয়া খাবলৈ আৰম্ভ কৰিছো আৰু আজি ৰাতিপুৱাই একো নোখোৱাকে ল'ৰাক স্কুলত থবলৈ গ'লো। ভোকত মৰি আছো এতিয়া।
ভাত- বনোৱাই নাই।
উম, '
এ', বনাম দেই, - কে, এই মানে ঘৰত কাম অলপ আছিলে কাম কৰিলো কৰি মেলি আজৰি হলো ললো হেৰি আছে হেয়া কিবা কৰি আছে এ যে তুমি যে কৰা কাম পুজে তেনেকুৱা তেনেকে মানে মিটিং এশ মিটিং চিটিং দিছ নে কৰ'বাত
অ মই মিটিং ভাবিছো সেইকাৰণে এই ৰিতা বৌক ঘৰতে কৰিছোঁ কিন্তু সে
উম
লগ আহিব
উম উম হেৰি এই কি বুলি কয় মোৰ মানে কাম এটা হেৰি মানে নিজেই ঘৰতে কৰিম বুলি ভাবি
আচ্ছা
ঘৰতে মানে নিজে কাম মানে কি আৰু ব্যৱসায় এটা ঘৰতে কৰিম বুলি ভাবিছোঁ তাৰপিছত মই ভাবিছোঁ কি এইবিলাক মানে কিবা কিবি বনোৱা কৰা যে কিবা বিলাক স
অ আহ আহ আচ্ছা আচ্ছা আহ
বনাম বুলি ভাবিছোঁ বনাই পেলাই তেনেকে বি বিক্ৰী কৰিম বুলি ভাবিছোঁ। মেচিনৰ কাম কৰিছোঁ মেচিনৰ কামো কৰি থাকো মই, মেচিনৰ চিলোৱা দহি বতা এইবিলাক ব্লাউজ চিলোৱা আহ সেইটো মানে মই ঘৰতে কৰিম বুলি ভাবিছোঁ তে তেনেকুৱা যদি তেনেকুৱা সুবিধা জেগা আছে দোকান চোকান দিবলৈ মোক তেনেকে জেগা এডোখৰ ঠিক কৰি দিবাচোন
ঠিক আছে বাৰু চাম বাৰু
মই তেনেকে দোকান এখ দোকান এখন দি পেলাই মানে আন কাপোৰৰ কাপোৰো ওলাব আ কৰি পেলাই সজোৱা বস্তুবিলাকো মই উলিয়াই কৰি
উম দুফালে মানে অকণ অকণ অ সেইটোৱেই উম
মানে অকলে অকলে এটা হেৰি কৰিলে নহ'ব নহয় ন
সেইটোয়ে আজিকালি চলিবলে যিমানহে আৱ
নিজৰ চলিবলৈ লাগে এটা কিবা কিবি হাতত মানুহজনৰ ওপৰতে ইমান আশা কৰি থাকি লাভ নাই নিজে উম নিজকো লাগে তেনেকে সেইকাৰণে মই ভাবিছোঁ কি হেৰি আ কাৰ তেনেকুৱা দোকান দিয়া জেগাডোখৰ বিচাৰি পালে মানে কই দেখোন আমাৰ তেনেকুৱা এইফালে নাই যে তেনেকুৱা দোকান চোকান দিয়া জেগা
উম
তেনেকে মই বহুতকে কৈ থৈছোঁ বাৰু এনেকে দোকান এখনক কাৰণে জেগাও চাবলৈ
যি ভাবিছা ভালে ভাবিছা বাৰু
বাৰুদে ভাবি থৈছো এতিয়া কি হয় তেনেকে তোমালোকেও দোকান তেনেকুৱা সুবিধা জেগা পালে মোক ক'বাত ফোন চোন কৰিলে মই, এতিয়া মই ভাড়াত হলেও বা ভাড়াটো বনাব বাৰু, নিজৰ বুলি লব নোৱাৰো বাৰু অ ভাড়াতে লম বুলি ভাবিছো তেনেকে আৰু কোনোবা যদি কোনোবাই চিলাই টিলাই শিকাই শিকিম বুলি ভাবে বা হেৰি কৰিম বুলি ভাবে মোৰ মোক
উম উম
অ তেনেকে দেখাই দিম কৰিবলৈ কৰিবলৈ দেখাই দিলে যে যেতিয়া মই সেইফালৰ পৰাও মোক কিবা এটা শিকাই দিলে মোৰ পাৰি হ'ব কেতিয়াবা চাৰ্টিফিকেট খন দিবলৈ অকণ দিগদাৰ হ'ব শিকাব পাৰিম মানে কিন্তু চাৰ্টিফিকেট দিয়াৰ একো নহয় আৰু
কিন্তু আজিকালি মানুহে চাৰ্টিফিকেটখন বিচাৰে মানে, তেতিয়া সেই কবাত চাঞ্চ তাঞ্চ পাবলৈ সুবিধা হয় বুলি,
অ চটিফিকেট‌ খন বিচাৰে কিন্তু এতিয়া চাৰ্টিফিকেট দিবলৈ হ'লে আকৌ মইতো হেৰিয়াৰ লগত কৰিব লাগিব মানে এনেকে আহ জেগা ভাল জেগাত স্কুল খুলি পেলাই সেইটো মই হেৰি কৰিব লাগিব তেত তেতিয়াহে মই চাৰ্টিফিকেট দিব পাৰিম।
এই টোৱোই অ
খুলিম বুলি ভবা নাই মই ভাবিছো কি এনেই মানে স শিকোৱাটো মানে মই পাৰ্চনেল কৈ শিকাম আৰু চাৰ্টিফিকেট বুলি নহয় আৰু
অ অ জানিছো
কে তেনেকে আহি কোনোবা যদি আছে মোৰ লগত কণ্টেক কৰাই দিবাচুন মোক কি কাম? ব্লাউজ উ চিলোৱা দহিবত হোটা আবাব কৰিবলৈ পুতলা মচলা বনোৱা তেনেকুৱা আৰু, শিকাম। ঘৰতে এনেই থাকো।
অহ, এনে থকাতকে শিকাই থাকিলে মনটোও ভাল লাগে ন। পইচা বুলি নহয় হয়নে নহয়?
সেইটোৱে। আৰু শিকিলে মানে কি দুই এজনীয়ে শিকিলে সিহঁতৰ এটা কিবা প্ৰফিট হ'ব মূ তাত শিকিলে ধৰা নিজেও ঘৰত বনালে যিয়ে ঘৰত বনাই সিহঁত টো এটা হেৰি হ'ল
অ।
হয় নহয়, তেনেক তেনেকে কৰিলে সিহঁতৰো লাভ হ'ব, মোৰো লাভ হ'ব।
উম, সেইটোৱে উম।
এতিয়া হেৰিয়াত গৰম বন্ধত ফুৰিবলৈ কবলৈ নোযোৱা আগত
গৰম বন্ধ আমাৰ লৰাটোৰ শেষ হল আজি এটা স্কুল খুলিলে আৰু কত ফুৰিব যাবা।
অ ফুৰিব নগলাই।
নাই, নিজৰ ডিউটি থাকিলে ক'ত পাৰেনো।
ফুৰিবলৈ যাব লাগিছিলে ল'ৰাক কিবা কিবি দেখাবলৈ যাব লাগিছিলে।
এ সময়ে নিমিলে নহয়। অহাবাৰ লৈ যাম আৰু ঠাণ্ডা বন্ধত নিম।
ঠাণ্ডা বন্ধত। আমি যাম চাগে গৰম বন্ধত
ক'ত যাবা?
গৰম বন্ধত যাম বুলি ভাবি থৈছো এতিয়া কত যাওঁ, এতিয়া পতক গৰম বন্ধত, কবলে যোৱাৰ আগতে আগতে আমি ইয়াতে, আমাৰ ইয়াতে চাম, ভালুকপুং যাম বুলি ভাবিছোঁ। তেতিয়া ভালুকপুং মই যোৱা নাই আজি লৈকে, তালৈ যাম, হা, যোৱা নাই নহয়। মই যোৱাই নাই আজিলৈকে বা ৰাস্তা পৰাহে দেখিছো। ভ তা নে এতিয়া হেৰিয়ালে যোৱাই নাই
উম গৈছো মই টিপি চাইদে যোৱা নাই।
আহহা। নাই যোৱা নহয়।
মই গৈছো কেইবা বাৰু গৈছো।
নাই যোৱা। যাবলৈ সুবিধা তেনেকে আৰু এ ল'ৰা ছোৱালী বিলাক নিজে নিজে যাইগৈ ন। আৰু আমাৰ লগত যোৱা তেনেকে হেৰি নহয়েই সিহতে গুচি গুচি যায় লগৰ লগৰ লগত গুচি যায় ফ্ৰেণ্ডৰ লগত। আমি এতিয়া ঘৰতে থাকো আমাক নিয়া মানুহ কোনো নাই কোনোবাই নিলেহে যাব।
অ এইটোৱে এই বিলাক ল'ৰা ছোৱালী জন্ম দিয়াত কৈ নিদিয়াহে ভাল। আমাক নিনিয়ে আমাকো নিনিয়ে এটা বয়সত এতিয়া আমি সিহঁতক নি থাকোতে। ক তা মুখ চাব। ভাল পাব।
অহ আমাক নিনিয়ে নহয়। তাৰ য ব মইয়ে এবাৰ নিজে বোলো কাৰবাক লগ লগ লৈ পেলাই নিজে গাড়ী এখন ভাড়া কৰি যাম। গৈ পেলাই চাই আহিম।
উম উম গৈছো মই চাৰি পাঁচবাৰ মান গৈছো বাৰু তে- পিছে এতিয়া ভালে দে পচাই দে।
গা ধুইছে। আমি গা ধোৱা নাই।
গা ধুবলে খালি এবাৰেই গ'লো এ মন নাযায়। মৰিমা সেইটো চখ নাই মানে গা ধোৱা চখ খোৱা চখ টো অকণমান আছে। কিন্তু সেই গা চা ধুই একদম মন চখ নাই।
গা ধুবলৈ যোৱা নাই আজিলৈকে। ধুমগৈ এবাৰ, ঘৰত গা নুধোওযে তাতে ধুমগৈ। হুম হুম ফুৰিবলৈ গৈ পেলাই, ত ভাবিছো এই হেৰি যে, এয়া কি আহ আমাৰো এই মাইথানত কিবা হেৰি কৰা কথা আছে, তেতিয়া মাইথানলৈ যাম আৰু মাইথানলৈকো বহুত দিন যোৱা নাই।
উম।
এই আঠাইশ তাৰিখ নে ঊনত্ৰিশ তাৰিখ মানে যোৱা কথা আছে আমাৰ ভাইটিৰ বাৰ্থডে আছে, বাৰ্থডে বুলি মানে তাতে, হা? বাৰ্থডে বুলি মানে তাত হেৰি কৰিব শৰাই দিব, তেতিয়া মানে হেৰিয়, তালৈ মাইথানলৈ যাম বুলি ভাবি আছো। ইমান ওচৰত ওচৰতে ওচৰতে মন্দিৰ আছে যোৱা নাই মৃ-
আমাৰ তেজপুৰতো মন্দিৰৰ কাৰণে বিখ্যাত। উম
এতিয়া মৃত্যুঞ্জয় আছে চব মানুহ মৃত্যুঞ্জয়লৈ গল। আমিহে যোৱা নাই।
মই প্ৰথম বনাই থাকোতেই গৈছিলো বহুত বছৰৰ আগতেই।
তিয়া হোৱা নাই। ক'ত গৈছ তুমি, চব মানুহ গল, আমি যাম যাম ভাবি থাকোতে থাকোতে আজিলৈকে যাবলৈ হোৱা নাই।
আমাৰ ইয়াৰ পৰা মানুহ বিলাক, অ নীলা মন্দিৰো গ'ল।
অ। ৰাতো যোৱা নাই। নাই যোৱা।
উম।
কোনোকে যোৱা নাই, মৃত্যুঞ্জয় যোৱা নাই, অগিতাম যোৱা নাই অগীৰাম কাম বুলি হেৰিয়ে ওলালো ওলাই পেলা, আমা ভানটিৰ লগত যাম বুলি কৈছিলো। তাই কৈছে, একেবাৰে গৰমতে ধৰা গৰম বন্ধ দিলে তেতিয়া যাম আৰু দে, তেতিয়া হেৰিয়ে তাক ফুৰি চাগি আহিম। আকৌ তাত বিলাক কিবা বিহে দিও দিয়া। এইবিলাক মানে কিবা মান এ, মানে বিশ্বাস কৰে বোলে আৰু- মানুহজনী, সেইকাৰণে যা শুনছো চাই চাই আহিম, কিনো হয় অইনা মন্দিৰতো যাম, এ ক মৃত্যু জয় যাম এইবাৰ মানে গৰম বন্ধত চব ওলাম আৰু চবতে ঘূৰিম এইবাৰ ঘূৰি এইবাৰ ঘূৰি ক্লিয়াৰ কৰিম
উ উ জত জত আজে
বি লাম ঘৰ কাম নকৰো তাকে বোৱাৰী ঘৰত সোম আৰু ঘূৰি তেতি হেৰি বোৱাৰীয়ে কৰিব ন মই ঘূৰিম বোৱাৰীয়ে কৰিব মই খাম তাকে মই একো কাম চাম কৰিব নালাগে আৰু
উম নালাগে নালাগে বোৱাৰীয়ে শুনিলে থব মোক
হা
বোৱাৰীয়ে শুনিলে মোক থব
হে হে হে মেচিনৰ কাম কৰিম আৰু খাম ন মেচিনৰ কাম কৰিম আৰু খাম ভালেই বাৰু বেয়া।
উ উম এতিয়ালৈকেনে অ। এতিয়ালকে ভালেই বুলি।
তেওঁলোকে ভালেই পিছলৈ কি হয় ক'ব নোৱাৰো আৰু এতিয়া ভাল আৰু। খালি এ ভাত তাৰমানে তাই কৰে কাম চাম ভালদৰে। কৰে কিন্তু সেইয়াই মানে হেৰি। ধেৰ মানুহ হ'লে তাৰমানে হেৰি
উম সেৰি নোৱাৰে অ এ। মোৰ হেৰি হৈছে সৰু ছোৱালী নহয় জানো।
বনোৱা কৰাটো তাৰমানে তাই ইমান হেৰি কৰিব নোৱাৰে। আমাৰ নিচিনা স্পীড নহয় আমি তাৰ স্পীডত কৰো ন তাৰ স্পীডত নোৱাই আছে
অ
আচ্ছা মই বোলো হেৰি কি সেইটো কাৰণে ফোন কৰিলো মইছো কিবা যদি তেনেকে জেগা চেগা যদি থাকে দোকান দিয়া তেনেকে সুবিধা দিয়া জনক জেগা হলে মানে মোক খবৰ দিবা মই জেগাটো লৈ পেলাই মানে দোকান এখন খুলিম বুলি ভাবি লৈছো দোকান খন খুলি তাৰ মানে মেচিনৰো কাম হব সজোৱা অ সজোৱা বস্তু টো উলিয়া সেইটো বুলি মানে ঠিক কৰি লৈছো যদি হয় মোক খবৰ দিবা ন
উম উম
খবৰ খবৰ দিলে মই হেৰি পতককতে মই দোকানখনৰ সুবিধাটো লৈ পেলাই মই খুলি দিম আৰু মানুহ
উম ঠিক আছে অ শিকিবলৈ কম বাৰু উম ইচ্ছাটোতো মোও যায় শিকিবলৈ মিছ কিন্তু মইও নাজানো ৰ কিন্তু কি হব সময়ো অভাৱো
সময় অভাৱ মানে তেনেকেই হব
সেই লৰা ছোৱালী স্কুল নিজেই কামত যা এইবিলাক কৰি থাকোতে গোটেই লাইফটো গৈছেগে আৰু
অ সুবিধা কৰিব লাগিব তেনেকে নিজক কাম নিজৰ সুবিধাটো কাৰণে অকমান উলিয়াব লাগিব টাইম
উম সেইটো হয় বাৰু
ডিউটিৰ পৰা আহি ধৰা অলপ টাইম তেনেকে উলিয়াই মই ৰাস্তাৰ মূৰত যদি দোকান দি থাকো তেনেকুৱা- আহি এপাক বহি পেলাই মই অৰি বৌ মই মেচিন টো অকণ মাৰিছ- বা তেনেকে অকমান মাৰি পেলাই তেনেকে শিকিলেও শিকা একেবাৰতে বহি আমিতো তেনেকে শিকিছো ন
এইটো ম মই ছটা চাৰে ছটাত আহি পাওহি- ছটাত তাৰ পৰা উলাও তাৰপিছত আহি পোৱাই নাইচোন হয় ছটা কেতিয়াবা সাতটা বাজি যায় আমা পোৱালিক পঢ়োৱা দায়িত্ব এটা থাক একে নহয় অও অ ঘৰৰ কামখিনি ভাত বনোৱা শাক বনোৱা
উম সেইটো হয় বাৰু হেৰি ঠিক আছে তুমি হেৰি পালে মোক কবা ন
উম ঠিক আছে কম দিয়ক উম উম কি